হেল্ল।
হেল্ল।
আহ খুৰী শুনা পাইছে
অঁ
কি কৰি আছিলে
এইয়া হেৰি এফালৰ পৰা আহি এই কাপোৰ কানি সলাই হাত মোক ধুই আহিছো হেৰি উ আমাৰ গাঁৱৰ সি কাষতে অ', এই সৰিয়ত পেৰা মেচিন আছে যে, তালৈ লৈ গৈছিলোঁ সৰিয়হখিনি।
অ', সৰিয়হ আচ্ছা, আচ্ছা। ঘৰৰ পেৰা তেল ন'? পেৰা তেল। তেল পেৰিব, অ'। ভাল, ভাল। পেৰা তেলটো লোকেল হ'লে ত' আৰু ভাল। আমাৰতো চব কিনাই আৰু হয়।
হেৰি, এই অ', লহে। মানে, ৰ'দটো যে ভাল এইকেইদিন
হয়, হয়।
ঘৰৰে সৰিয়হ গতিকে, সৰিয়হখিনি ৰ'দ পাই পেলাই বোলো নাই এনেকুৱাতে সুবিধাটো কৰিব ব লাগিব ৰ'দত দিলোঁ। তিনিদিনমান ৰ'দ ৰ'দত দিব লাগে
আচ্ছা, আচ্ছা, আচ্ছা, অ', আৰু এনে সৰিয়হৰ আৰু হেৰিও নপোৱা নাই জানো কিবা যে খাৰ নে কি। এ কিবা এটা কয় নহয় নামটো বেহুৱা, বেহুৱা অ', হয়, হয়, হয়, হয়, অ'।
হেৰি হয়।
এইটো কেনেকে বনাই খাৰলিটো আৰু বেহত দুইটা, বেলেগ বেলেগ নেকি?
অ', কিছুমানে খাৰলিকে বেহুৱা বুলিও কয়। আৰু টেঙা, টেঙা, উম, উম টেঙা হেৰি বুলিও কয়, টেঙা পানী বুলিও কয়। আজি আমাৰ সৰু খুৰীয়ে সৰু খুৰী এজনী আহি মোক সৰিয়হ ধোৱা দেখি পেলাই কচে তেঙা আপুনি বনাম সৰিয়হ আপোনাৰ চামোলও মোৰ ঘৰৰ সৰিয়হ নীয়া। এই আধা কেজি দিলোঁ তাৰপিছত মই বাকীখিনি লৈ গৈ, তেওঁ বনাই সেইটো নাজানো আমি বনাওঁ কি ভালকে ধুই কৰি ৰ'দত শুকুৱাই অ ঢেঁকীত খুন্দো ঢেঁকী নাথাকিলে ম। খুন্দো মইন্তু ঢেঁকতে খুো ঢেঁকতও আছে। যে নহয়। ঢেঁকীতে খুন্দি খুন্দি পেলাই আৰু হেৰি কল কলৰ যিটো খাৰ আছে। সেই খাৰণী দি পেলাই সানিব লাগে সময় জোখাৰে নিমখ দিব লাগে। তাৰপিছতে আমি জলকীয়া চ। কদি। এনেকে বিলাক দুদিন মানে ধুনীয়াকে উ লাডু কৰি পেলাই কলপাতৰে ভালকে মেৰিয়াই। বেলেগ থৈ দিওঁ।
অহ।
খাণ্। যেতিয়া মানে পকিবৰ ভাল লাগে টেষ্টি মই কিন্তু ইমান ভাল নোপাওঁ মই।
অ মইও ভাল নাপাওঁ। বাৰু এই টেঙাটো কেনেকে বনাই।
সেইটো মই নাজানোে খুৰীয়ে বনাই সেইটো মানে থেকেৰা চেকেৰা লাগে। থেকেৰাও আছে কাৰণে কৈছে সুবিধা হল বহাগৰ বিহুত। এই থেকেৰা কিনিছে। থেকেৰা আছে মোক দিয় অ অ দুটা তেওঁ বন। লৈ গ'ল মই বোলো সাৰি বনাম আজি। মোৰ সৰিয়হখিনি।
সেইটো এই কি ৰঙা সৰিয়হটো দিিবনে নে বগা সৰিয়হটোও পাৰে।
মই। ৰঙাটো আমাৰ খেতি আছে নহয় গাঁৱৰ খেতিখিনি। খেিনি খিনি মই কৰিবলৈ বুলি লৈ গৈছো তাৰপিছতে হেৰি অ খেতি উ পালো আৰু সেই যোৱাবাৰ ছোৱালীৰ বিয়া আছিল। কাৰণে আধি কৰা মানুহজনে কলো আৰু গোটেইখিনি মোকে দিয়ক পইচাটো ক লাগে লৈ এইবাৰোন। কৰিলো আৰু নিজৰ ভাগটয়ে পাইছো নহয়। এমোন মান এমোনকে অলপ বেছি হ'ব সেইখিনি ভাগটো পাই পেলাই মই পোন্ধৰ। কেজিমান। মান বনাই আনিলো এইটোয়ে ভাল মানে। অহ ইয়াত মানে হেৰি নলয় এই এক। এক এক কেজি দুই কেজি এনেকৈ বন এনেকৈ নবনায়। দহ কেজি ওপৰতহে বনাই তাৰ মানে মেচিনটো ডাঙৰ দেখিছোগে নিজে আৰু মানে খলি হয়তো যদি আনো তেতিয়াহে পইচা। জালয় খুলি হয়তো নানিলে বিনা পইচাতে হয়।
অ', এনে যদি, আমি যদি সৰিয়হ কিনি পেলাই, ধৰক, তেনেকে দহ কেজি বা বিছ কেজি কিনি পেলাই, আমিও যদি পেৰিবলৈ লৈ যাওঁ, আমাকোতো পেৰি দিব চাগে
অ', কিয় নিদিব? খেউলি সেইখিনি ল'লে পইচা লাগে। এক কেজিত বাৰ টকাকে লয়। মই, মানে, আজি, মানে, দেখি দিলে বোলো, এনে লোকৰ হাততহে দিওঁ। লোক, অ'। খলিহৈখিনি কিয় খাৰ ক পাৰি নহয়
অ', গছৰ গুৰিত দিব পাৰি ন'?
অ', গছৰ গুৰিত অকণমান আঁতৰাই, আঁতৰাই এনেক কে লাওঁ, গছৰ গুৰিত তেনেকে ব্যৱহাৰ কৰে। সেয়া কিমান কেজি, সেইধৰক কৈছিলে, মানে, সৰিয়হ আ, মানে, খলিহৈতো এক্সট্ৰাকে তেওঁলোকে ব্যৱসায় কৰে। বেছি দিয়ে।
অ'। আচ্ছা, অ'। সেইটোহে কথা। উম।
চেকি পেলাই দিয়ে, বেছি গেদ চেদ নোলায় এয়া ঘৰৰ পিয়ৰ তেল বুলি মানে আমি এতিয়া মই পোন্ধৰ কেজিত ধৰা ছয় লিটাৰত কৈ বেছি ওলাইছে। ‌ ঘৰতে ইমান মোৰ মানুহ কম হ'লে তো ইমান নালাগে নহয় তিনিমাহমান পূৰা যাব ব।
অ' তোন যাব। অ', আমিও সেই কিনি কিনিহে খাই থাকো। এনেই সৰিয়হ ধৰা বজাৰত তো দেখা পাও দোকান বিলাকতো পাব ন খালী সৰিয়হটো? এনে নাপায়, এনে মিল বিলাকতহে পায়।
অ', তেলটো তেনেকে মই কিনিও আনো যেত তিয়া পেৰাব নোৱাৰোঁ, তেতিয়া কিনি আনো তেওঁলোকৰ, মিলতে পেৰে, মিলতে তেওঁলোকৰ আছে ধুনীয়া কেবে চিছ টেমেটিক মানে কৰি থৈছে, ৰাইচ মিলটোও আছে কাষত, পিঠাগুড়িও খুন্দি আনিলোঁ। এই ল'ৰাটোক কেচুৱাটোৰ কাৰণে হেৰি।। এই উখোৱা চাউ চউলৰ হেৰি তাত।। পোন্ধৰ টকাকে লয় কেজি আৰু আৰু চাউলৰ দচ টকাকে কেজি লয়। সেইটোও ভাল লাগে মানে পৰিষ্কাৰ পৰিছন্ন।। হে ককায়েক ভায়েক দুটাই মানে। এ কৰিছে। অ মানে হেৰিটো ইণ্ডাষ্ট্ৰিত।। টো চলাইছে বৰ।। ধুনীয়া মই বোলো আহি থাকিম দিয়া তোমালোকৰ কাম বিলাক ভাল দেখিছোঁ। সেয়া
ঠিকেই আছে অ সেইটো কথা গম নাপাওঁ। নহয় মেলাতোক।। পায় বুলি মই আকৌ মিলত এনে পেৰিবলৈ লৈ।। যায় বুলিহে ভাবিছোঁ। পেৰিলেও মানে ঘৰত ধৰা শুকাই কৰি অ মানে আপোনাৰ? তেলপেৰা হেৰিটোতে উম তাতে।। আপোনাৰ কি কয়, সেইটো ধা চাউল তাউল সেইবিলাকো খুন্দে? নে কি নে বেলেগ বেলেগ দুইটাই মেচিন বেলেগ বেলেগ।
মিল বেলেগ বেলেগ আহ ভ পিঠাগুৰি খুন্দটোও বেলেগ আকৌ ধান খুন্দটোও বেলেগ। আহ
অ তাৰমানে একেটা মিলতে হয় নে এনে নহয় নহয় একেটা মিলতে গো।। গোটেইখিনি খুন্দে নে?
মিল বেলেগ বেলেগ তিনটা তিনিটা তিনিফালে মিল মিল আছে। পিঠাগুড়ি খুন্দাতো বেলেগ আৰু ধানৰতো বেলেগ। আৰু সৰিয়হটোও বেলেগ। সিহতঁ দুজন ককাই ভাই চলাই থাকে আৰু লগত লয় নেকি পাৰ্টনাৰ লৈ পেলাই মানে।। কাম খিনি কৰি থাকে মোৰ সৰিয়হো পেৰি আছে ইফালে পিঠাগুৰিও পেৰি আছে।
আমি কিনিবলৈ যদি যাওঁ আমি নিজে গেলন লৈ।। যাব লাগিব নে নে বটল চটল। ল তেওঁলোকে দিয়ে। অ অ অ অ মানে।। আমিও যদি আমি যদি নিজৰ আমি যদি নিজৰ ফালৰ পৰা গেলন লৈ যাওঁ তেতিয়া তেওঁ দিবনে?
দিব পাঁচ লিটাৰ লাগে বুলে বটল নালাগে। মোক গেলনটোত দিয়ক ভৰাই দচ লিটাৰ তেনেকৈ এশ নব্বৈ টকা আগতে এশ পঁচাশী টকা দি মই দুবট।। পল কিনি লু দুই লিটাৰ সেইখিনি হোৱাৰ পাছত যে এতিয়া ঘৰৰ সৰিয়হ আছে এতিয়া ৰ'দ দিছে আৰু ৰৈ থ থকা নাই আৰু চাস পাই মানে ৰ'দটোত হেৰি কৰি দিলোঁ। পিঠাগুড়িখিনিও বনাব পাৰিলোঁ আৰু সৰিয়হ খিনিও পিৰি আনিলোঁ। ওচৰতে ৰিক্সা এখন আছে লৈ গলোঁ ৰিক্সা খনত। কৈ থলোঁ আৰু। তুমি ইমান সময়ত বোলে, মই ইমান সময়ত। পাৰিম বোলো আহিবা। সি দাঙি কৰি দিলে, মইতো এই বাও হাতটো বিষোৱাৰ কাৰণে নোৱাৰোৱে। সিয়ে দাঙি কৰি ধুনীয়াকে লৈ গ'ল মোক। এ তাৰ পিছত আৰু এই ভৰাই থ'লে।
ঠিকে আছে তেতিয়াাহ'লে ইমান খিনি সুবিধা আছে, যেতিয়া আৰু ইমান চিন্তাই নাই।
অ অ নাই নাই ঘৰৰ তেল দি পলে খাম, আৰু মজা।
উম উম ঠিকাই আছে, অ ভালেই দিয়ক। আৰু পিঠাগুড়ি খুন্দিছিল নেকি?
অ পিঠাগুৰি, অ হেৰি বিহুত মানে ইমান খুন্দিব নোৱাৰিলো যে এতিয়া। আকৌ হেৰি তিনি কেজি, আঢ়ৈ চাউলৰ খুন্দিলো আৰু দুই কেজ যি উখোৱা চাউলৰ কিনিলোঁ। খুন্দি আনিছোঁ, এই কেঁচুৱা ল'ৰাটোক মানে অকণমান অকণমান ভাজি দি পেলাই আকৌ মানে হেৰি কৰি পানী দি পেলাই, বইল কৰি
সেয়া চাউল, সেয়া চাউল আমি যেনেকে ঘৰত ধৰক ঢেঁকীত খুন্দিলে বা মিক্সিত খুন্দিলে যে তিয়াই পেলাই, লগতে এঘন্টামান পিছত, ‌ টুকাৰ পিছতে যে কি কৰোঁ, আমি পিছো সেই মিলত নিলও তেনেকে তি তিতাচাউলকে নিব লাগে নে?
নিদিয়ে, একদম ধুই পেলাই আমি ধুই পেলাই ৰ'দত শুকুৱাই পৰিষ্কাৰকৈ লৈ যাওঁ পানী থাকিলে মানে বেয়া পাও, বেয়া পায়, অঁ শুকানকৈ নিব লাগে উখোৱা চাউটো তেনেকৈ ধুই পেলাই দিয়ে সেইটো আকৌ সময় লাগে খুন্দোতে সময় লাগে ধেৰ। ঢেঁকীত খুন্দিলেও সময় লাগেঋ সেইটো কাৰণে তেওঁলোকে কয় যে আমি বোলো নহয় মোৰ দুইকেজি আনিছোঁ কেঁচুৱাৰ কাৰণে অকণমান ৰৈ দিম লাগিলে, কৈছে অকণ সময় লাগিব, উম, সময় লাগিব মানে কি আৰু পিঠাগুড়ি খুন্দুতে বেছি মই দহ মিনিট লাগে, ইয়াৰ যেনিবা আৰু দহ মিনিট বেছি লাগ গে আৰু।
উম, উম বুজিছোঁ, বুজিছোঁ, অ', অ', অ', অ', অ'।
আনি পেলাই ৰ'দ আনি পেলাই ঘৰত চালোহি কিবা ধান চান কিবা পৰিবও পাৰে ওফৰি চুফৰি এনেকে, গোটা গুটি এটাও ৰব পাৰে, সেইটো কাৰণে আহি পেলাই চালো, চালি পেলাই অকন পৰ মানে ৰ'দত দিওঁ ৰ'দত থাকিলে, ৰ'দ থাকিলে, নহ'লে কাইলে দিম আৰু আজি এতিয়া ৰ'দটো নাই আৰু, এতিয়া নিদিওঁ আৰু, মেলি থৈ দিছো নহ'লে গাপ উঠি যাব ঘামি যায় নহয়, ঘামি গলে বেয়া। গতিকে ঘামি নোযোৱাকে উম ডলা খনত কাগজ পাৰি লৈছোঁ, কাগজ পাৰি মেলি দিছোঁ।
অ, ঠিকে আছে প্ৰচেছটো বাৰু ভালেই, বুজি পালোঁ এতিয়া মানে ধৰক ঘৰত খুন্দাতকৈ আৰু মেচিনত খুন্দাতো মানে হেৰিত মিলত খুন্দাটো অকণমান প্ৰচেছটো বেলেগ ধৰণৰ হয় আৰু অ', ঠিক আছে বাৰু, হ'ব দিয়ক। অ', ঠিক আছে বাৰু হ'ব ব দিয়ক। মই পিছত ফ'ন‌ কৰিম, গম পালোঁ কথাটো, হয়, হয়, ঠিক আছে।